হেল্ল'!
হেল্ল'!
অ'! কি কৰি আছে?
এয়া, বহি আছোঁ, আলহী আহিছে। আলহী হঁতে কথা পাতি বহি আছিলোঁ। তাৰপা আলহী গৈছেগে। মই বোলো, বাচন কেইটা গোটাই থওঁ সনেকে বুলি এয়া আহিছোঁ।
অ'!
কি কৰিছ?
এ, একো কোৰা নাই। সি, এইটো কি কয়, মায়ে পুৰি বনাই আছিলে। তাৰাপা তাকে, মই গোটাই পিটাই দি আছিলোঁ।
অ বৰষুণ দিছে নে সেইফালে
উঠনি দিছিলে
নদীত ঢল আহিছ নে?
নদীত ঢল নে নাজানো নহয় এইফালৰ পৰা নেদেখি নহয়।
অ আম আমাৰ এইফালে ধ ঢল আহিছে, ঢল আহি গোটেইখন আৰু অৱস্থা নাই
অ আমাৰ এইফালৰ পৰা দূৰ যে আমি গম নাপাওঁ।
অ ইফালে গৈছে সিফালে গৈছে নদী পানীয়ে চেডেলি ভেট ডেইলি উফ্ গৰু আনিবলৈ যাবলৈকে বৰ দিগদাৰ আছ
অ গৰুচল যাবলৈ পলপ পৰি আছে যে,
এতিয়া আছে উম ছোৱালী আহিলে আ
খেতিটো যে ভাল হ'ব।
খেতি ভাল হ'বই নে, নহ'বই নে? একেহা বৰষুণ দি থাকিলে কৰপা খেতি ভাল হ'ব? ঢিপ উম উ উ
কে আকৌ ফোন কৰছা উম উ উ
উ ছোৱালী আহিলে এ আহি কিমান সময় আৰু তাই ভেকচন যিখন ধৰিছা
হম ভা অ য যোৱা ভাল আছে না জানো মই অথনি ফোন কৰোতে অকমান হৈছিলে বুলি কৈছিলে বাৰু উস্
জ ভাল হৈ আ হৈছে মই ভাত কেইটামান খোৱালো তাই কেইটামান খালে তাৰপা। জলপান খালো খোৱালো খালে খাই পেলাই আকৌ চাহ বনাই আনিলো চাহত বিস্কুট তিয়াই খোৱা খোৱাটোও হল। ঢু ঢিপ ঢিপ আকৌ সেৱা খালে বৰ্তাক অ মা আম বৰ্তাক মাতিছে ককা ককা অকল ককা ককা
অহ হাহা তাকেহে উমসৎ আঠনি ম হে হেই ফোন কৰিছো ফোন কৰোতে একদম বৌ বৌ বৌ
আহ আহ ককা ককা চিঞৰিয়েই আছে আৰু মায়ে লগ গললো গলতে মই দি থৈ আহিলো গা মন নগলো মাক বোলে মাক বোলো তত থ আহগেচোন যা তাৰ ককা ককা চিঞয়িছে নহয়। হোঁহ্‌ হোঁহ্‌ হোঁহ্‌ কখন যিখন চক চালি দিছে ঐ অ আচফলকে দিছো আৰু চব-চপাই চব-চপাই কৰিছে নহয় আৰু দেখুৱাইছে তেওঁ নহয় আওঁ অহ
আমাৰ ঘলে এ আমাৰ ঘৰলে আহিলে এতিয়া আম নেখায়ো অকল আম গিজিবলে দেখুৱালে আম আম
অঁ, তাকে হাঁ, তাত অকমান সময় ৰ'লে ৰৈ মো মই আহিলো মুখতে গুচি আহিলে আহি খখন ভেকচন
হেৰি আকৌ তাৰ আমাৰ ঘ ৰুবলৈ মানুহবোৰ নাই পোৱা যে।
অ, নাই পোৱা। বা বা মাটি আছে অ।
থাকিব।
কা লগত থাকিব
টকা
অ অঁ, অঁ বা- কাৰ লগত থাকিব? ওঁ উমহ, এই কাৰেণ্ট নাছিলে নহয় আমাৰ বাৰটা বজাৰ পৰা কাৰেণ্ট নাই। উমহু তাপাইত এতিয়া কাৰেণ্টটো আহিছো অহ। উম আহ
তেতিয়াৰ পৰা আমাৰ ইয়াত ও নাই ত পাইত
অ আমাৰ এতিয়া এই মাত ত্ৰ আহিছে মোৰ মানে কি হ'ল কোমল চাউলৰ অৰ্ডাৰ এটা আছে দহ কেজি তাম পাহ সেইটো এতিয়া খুটা ব জল লাগে লোৱা কাৰেণ্ট নাই কাৰেণ্টৰ জহৰ ৰৈ আছো।
অ হেৰি নহয় আগতে হেৰি কৰি থোৱা আছিলে।
অ আগতে বহাই বহাই থৈছিলো নহয় মই সখকে
অঁহ
তাৰপা সিদিনা আকৌ উম পাচ কেজি নে ছয় কেজি কাষ্টমাৰ আহিলে সেইদিনাও বেছি। দিলো তাৰ আগতো বেছিলো এতিয়া আকৌ এটাক দহ কেজি লাগে আকৌ ঘৰলেও দুই কেজি যিমান লাগে মুঠতে বাৰ কেজি মান হোৱাকে উকুটাবলে দিছো।
উম
আহিলো বাঢ়িবও পাৰে বাৰু।
ওঁ
কে এতিয়া কাৰেণ্টটো আহিছে আ আহিলত বোলো যা কুটাই আনগে নহ'বা আকৌ কাৰেণ্টৰ কথা ভৰসা নাই নহয়।
তাকে কেতিয়ালে লাগে বা।
ম চৈধ্য তাৰিখলে আজি কেই তাৰিখ হল জানো অসমীয়া। অ ভাওনা সবা আছে ভাওনা খবা হলে লোৱা লোৱা আকৌ কাইলে হেৰি, শনিবায়ে আমা ঘৰত সকাম আছে সক্‌ টাউনলে এই মাতিছে দেউতাই কাইলৈ নাম গোৱা পৰহিলৈ চাউল খোৱা সেইকাৰণে মাতিছে আকৌ। তালৈ যাবগে লাগিব ক'ৰ পৰা সময় পাব কুটাবলে। সময় নেপায় নহয় সেইটো কাৰণে মই বোলো আজি একটু জাইম এতি উম আ সকামত দৈ-গাখীৰ হে
অ সেই দৈ গাখীৰে তাৰপৰা আকৌ সেই চকুৱা চাউল গাত দিয়া
অঁ
তাৰ পৰা ভিতৰালকে ভাজি বনাব হাঁচি বাবাক মাতিছা জানো কি কয়, হে ভিতৰেকে ভাজি বনাব মানে কিছুমানে আকৌ গাখীৰ নাখায় বৌ পায় যে
অহ
সেইটো কাৰণে সেই এইটো ক কয় ভাজি অকণ বনাব ৰঙালাও চৰাইবিন মটৰ বুট দালি আলু তেনেকে, ঢাকি তেনেকে দি লয়
তাকে তো, উম। চবেই আকৌ আজিকালি কোমলচাউল আকৌ দৈ গাখীৰ নাখায় নহয়।
উম।
আলুগুটি পিটিকা হলেও লাগেই।
উম সেইটো কাৰণে যেনিবা সেই ভাজিটোও বনাই দিব আউ। গাখীৰ সে ঘৰত আজিকালি কমিলেই নহয় গাখীৰো সেই তৰ পৰা ভূৰাই আহে আনিছে
অ আজিকালি ঘৰ নাই নি?
ঘৰত আছে কম আছে দুই লিটাৰ আঢ়ৈ লিটাৰ মান ওলাই। তাৰ আকৌ ঠিকাও থাকে এক লিটা। তাৰাপা আজি বাৰু শুক্ৰবাৰে থিকা নাথাকে তাৰাপা সে হলেও মানে গোটেই কন নোযোৱা আকৌ গম দিনৰ গাখীৰ অকমানতে। ফাটি অ কি কয় টেঙা হৈ যায় আকৌ পানী কাটি যাই যায়।
হ মানুহ সহকে মাতিছে নে তাককে মাতিছে।
মানুহ ইমান তাকৈ হলেও পঁচিশ বিশ পচিছজন মান হ ব চাগে। ৰভা নাই দিয়া আগফালে সেই বাহিৰৰ সেইয়তে বান্দা কনতে বেই বই কেইজনমান তাৰপা আকৌ সেই মাইক- কিমান বোৰ ভিতৰতে বহি আও।
বহিব অ বতৰে এয়া
মাইকী মানুহ মানে ঘৰৰ মাইকী মানুহকেইজনীহে খুৰীহত তাৰপা বৌ হত।
অহ তাকে বতৰ এয়া আহে আও।
বতৰ সেইটো হে
অকমা অকমা অকমা ভাল কৰিব অকমা সময় বেয়া কৰিব।
তাকে ৰাতিলে কাৰেণ্টটো আহে নাহে এতিয়া ৰাতিলে কাৰেণ্টটো নাহিবলৈ হ'লে দিগদাৰ হে হ'বগে।
দিগদাৰ হ'ব অ আমাৰ বাও আহিলে যেন তেনে। উম
পানী, পানী বাও মটৰ পানী। উম ভালো হ'ব সেই টেপত পানী দিছে যে।
অ টেপৰ পানী সেইফালে ভাল নি।
টেপৰ পানী ভাল আও ব বহুত ওলাই। আহ টেপৰ পানী অথনি ৰাতিপুৱা বৌৱে ধৰিলে। তাৰপা ধৰা পিছত সে চবতে থৈ একদম বাচন এটাও খালি নাই চবতে থৈছে তাৰপা গাপ পা ধোৱা কাপোৰ কানি ধোৱা সেইবোৰে কৰিছো। মটৰ নলোৱাকে হৈছে পিছলে দাদাহঁতে যাত বুলি ক'লে মতলব আছে।
হেনি
নাই যোৱা। সোমবাৰে যোৱা কথা কৈছে তাকে জানো কি কয়, মাই বোলে সেই যদি যোৱাতটো হয় পিঠা পিঠা কেইটামানো বনাই নিবলৈ কৈছে।
তই চাগে কেইদিনমান থাকিবি।
তাকে যদি যোৱাটো হোৱা থাকিব লাগিব মানে সেই বগা পিঠা কেইটামান তাৰপা কৌ মালপোৱা কেইটামান তাৰপা খাউলি অকন, হেৰি পকা মিঠৈ দুটামান তাক হেনো লাগে লিষ্ট দি আছে।
এতিয়া আজি সেই টিকেট কৰিবলৈ গৈছে কি হয়, যদি যোৱাটো হয়। তেতিয়া থাকিব লাগিব পিঠা বনাই দিবলে।
অ অ তাকেহে অ সেইটো বনাইতো দিবই লাগিব তাতোঁ থকা লৰা সোপাই আশা কৰি থাকে যিমান হলেওঁ। বোলে ঘৰলে আহিছে যেতিয়া কিবা কিবি এ-
অ অ আকৌ হেৰি নহয় দাদাও আছে নবৌও আছে আকৌ পোৱালিটোও আছে নহয়।
সেইটোতো কথা আশা কৰি থাকে ঘৰলে আহিলে মানুহ। কিবা এটা নিব বুলি সেইটো হয় কথা উম অহ উম তাৰপা হেৰি এ আমাৰ ফালে আও বতৰ সেয়াহে
তাকে এইবাৰ বতৰ
ইয়াত মানুহ বেছি হলে হেৰি যামগে অ
বৰষুণ দিলেও মানে
অ তাকেইতো বৰ দিগদাৰ অউ অ ইমান গৰম ইমান গৰম ৰ'দ দিলে গৰম।
অ তাৰপা বৰষুণ দিলে বৰষুণ দিলে সেয়া একেবাৰে হেৰি নাইকিয়া কৈ দিব তৎ ঘম নাইকিয়া কৈ দিব বৰষুণ দিয়ে থাকিব দিয়ে থাকিব দিয়ে থাকিব উম
ফালি চিৰি বৌখন আনিব
উম
হেল্ল'
অহঁ
হেল্ল' অহ আমাৰ আকৌ কি অহ অ আমাৰ আকৌ হেৰি নহয় ইয়াত বৰষুণ দিলে আকৌ শিঙীয়া ফালে সুধো বৰষুণ নাই।
অহ তাকে চাইড লৈ চাইড লৈ লৈ বউখুন দিছে এইবাৰ এতিয়া আমাৰ এফালে বৰষুণ বোৰ ইমান দিছে হয় নে বাহতৰফালে নাই দিয়া নহয় বাই কব আমাৰ ইয়াত সেই বৰষুণে নাই কঠিয়া পাৰিবলৈকে সেই মেচিন লগাই লগাই কঠিয়া পাৰিবলগীয়া হৈছে এই দহ চাইডে এতিয়া বৰষুণ নাই পানী নাই আমাৰ এতিয়া বাম চাইডে পানী একদম ইমান
আমাৰ ফালেও সেই একেইটা বু কথাই মই বউষণ দিলেই কওঁ নহয় বওষণ দিছে নে তহঁতৰ অ নাই দিয়া ইমান গে গাজনি ধেৰকণী এবো আহি থাকে সেইফালে নাই আমাৰ এইফালে একেবাৰে ৰক্ষা নাই আও
হলেও ঠাই ঠাই মানে হ'লও মাজত ততে হেৰি আকৌ এইটোকে সেইফালে বৰষুণ দি লৈ পেলাই ধেৰ মানুহ মৰিছিলে আক।
অ ঠায়ে ঠায়ে এইবোৰ হেৰি বিজুলী ধৰ কনিত
অ বিজুলী আহ বিজুলী ধেৰকণি পৰি পেলাই মানুহ মৰিছে।
মাৰিছে অ এতিয়া অৰুণাচলতে কিমান মানুহ মাৰিছে আকৌ
এতিয়া পানী নে নেনো নে কিহৰ পানী বোৰ এৰি দিছে নহয় অ ত ততে হেৰি হৈছে নহয় পানী বোৰ আমাৰ এইটো চাইট ত পানী হয় যদি ঠিক নাই আকৌ
ঠিক নাই অ যিহে বৌষণ পক ক'ব আছে নহ'ব যে মানে নাই।
তাকে এইবা কি কয়
সাজু হৈ থাকিব লাগিব।
হি হি পানী হ'ব হ'লে আও আমাৰ ইয়াত বাম জেগাত পানী হ'ব নহ'লে কি হ'ব বাও।
চবখন বুৰিব আ আমাৰ ইয়াত পানী হবলৈ হলে চব ডুবিব কাৰণ আমাৰ ইয়াত দ অখ
গৌ চোৱা টিঙনাটোত যদি পানী হবলৈ হয়, তাকে গৌ চোৱা টিঙনাটোত যদি পানী হ'ব বলে হয় আৰু চবেই ডুবিব। আমাৰ ইয়াত বেছি পানী হ'ব লালে তো মাজত
কি হব ঠিকেই নাই। তহঁতৰ ফালে মাছ চাছ ওলাই আছে নাই?
নাই ক ইয়াত পানীয়ে নহয়।
অ আমাৰ ঘৰৰ ফালে মাছ ঢেৰ ওলাইছে, বৰষুণ দিলেই জাল পাতে ঢেৰ মাছ। মাছ লাগে মাগুৰ মাছ, কাৱৈ মাছ গৰৈ মাছ।
আগতে এইটো কি পাছফালেদি জানৰ পানী আহে নহয়।